হেল্ল'। কি কৰি আছো, এ বহি আছো, তহঁতে?
আছো এনে কাৰেণ্ট নাই।
অ', আমাৰ ফালে আহিছে এতিয়া।
আমাৰফালে অ', সন্ধিয়াতে কাটিলে ইমান কাৰেণ্টটো কাটে।
আমাৰ এইফালো
অ', পেহীহঁতে কি কৰিছে? পেহীহঁতে কি কৰিছে? অ', ভাত?
ভাত
কিহে
ভাত মাছ আছে দালি ব দালি, মাছ
আৰু এই নেটৱৰ্ক থকা জেগালৈ যা চোন অকণ অ'।
তহঁতৰ তাত নাই তহঁতৰ-তোৰ মাততো ঘেঁহেৰ ঘাহেঁৰ কে আহি আছে স্পষ্ট নহয় না আহা
অ', বাবা আছে নে নাই?
আছে, ববা শুলেই ৰ'বা, কাৰেন্ট নাই, আগফালে বহি বহি৷
অ', এতিয়া শুনিছানে নাই?
শুনিছো এতিয়া।
অ'।
অ ভাত, মাছ আছে৷
অ', আউ?
মাছ, দালি, আলু৷
দাদা ক'বালৈ গ'ল নে ঘৰতে আছে?
দেদা গ'ল হেই এ ফিল্ডৰ পৰা আহি ক'লৈ গ'ল জানো! নহ'ব, নহ'ব, নহ'ব৷
বালে ফোন কৰিছিলি নে?
নাই কৱা। কালিয়ে কৱা মই৷ আজি নাহো বুলি ক'লে কাইলে আহিব চাগে৷
কাইলে আগবেলা আহিব৷
জানো! নাজানে কেতিয়া আহে, তই ফোন কৰিছিলি নেকি কালি?
ছিলো। মৌকণো আহিব হেনো কাইলে৷
কি কৈছ কাইলে আহিম বুলি কৈছে নে কিনো?
অ'।
অ' আজি ক'ত আছ? মামা ঘত নে?
মৌকণো আহিব হেনো।
মামাৰ ঘৰত আছে নে মা এতিয়া?
তুলতুল বা ঘৰলে আহিছে৷
আ, অ'৷
তুলতুল বা ঘৰলে আহি, কাইলে ৰাতিপুৱা আহিব, মৌকণো আহিব হেনো।
অ'। মামাৰ ঘৰতে থাকিব পাৰিলেহেতে, ৰাতিপুৱা গুচি যোৱা হেতেনো হয়৷
মামাহঁতে ৰাখিছিলে হেনো৷ নাথাকিলে, বোলে এতিয়া যাওঁগে আ। কাইলে ঘৰলে যামগে৷
অ'। নবৌহঁত আহিছে নে কি? নবৌহঁত আহিছে নে কি?
আহিছিলে বোলো গ'ল৷ ল'ৰা পঢ়িবলৈ আহিছিলে, কাৰেন্টটো এবা গৈছে, এবা আহিছে৷
ল'ৰা পৰীক্ষা আদায় হ'ল নে?
হ'ল৷ কেতিয়াবাই হ'ল৷ ছোৱালীৰ আজি হৈ
আকৌ তই কছিলি৷ অ' তইহে কৈছিলি কাইলে মানে হ'ব বুলি৷
ছোৱালী লগতহে গৈছো মই। ল'ৰা লগত নাই
অ' ভাত বনাইছে নে বনাবহে?
বনাইছে, বনাইছে৷
চাহ খালি?
খালোঁ৷ তহঁতে খালি নাই?
কিহ? আমি, নাই খোৱা সন্ধিয়া চাহ৷ আবেলি খুৰীহঁত ঘৰত খাইছিলো৷ কাৰেণ্ট-চাৰেন্ট নাই যোৱাই নাই ভিতৰ। পুই। ইহঁত গৰুগিটাই চট ফটাই আছে তাকে চাই আছিলো। জেৱা চেৱা ভাঙি, আ।
কেলে চট ফটাই আছে?
খালে ন। কালি ৰাতি দুটা বজা পাই।
অহ।
আজি ৰাতি, কালি ৰাতি নহ, অ'। নাজানো। এতিয়া নচিৱ ওচত কিবা জাই আনিছে জনীৰ কাণে।
অ'। চুম খুই আজি কেদিন?
তিন, অ' আজি দুদিন। কাইলে তিনদিন।
অ'। সও ছোৱালীয়ে কি কৰি আছে? সও ছোৱালীয়ে কি কৰি আছে।
হৌ ছোৱালীয়ে জানো ভিতৰত কি কই আছে। তাইক গজনীয়ে আও তাক কৈছা না গৰু খেদিবলৈহে আহিছে। গাই পাই উঠিবলে। শুলেই ন' সৰু ছোৱালী হা?
তাইনো কি জানে আহিছে অ,
অ, সৰু ছোৱালী শুলে।
ডাঙৰ কেইজনীয়ে কি কৰিছে?
ডাঙৰকজনীয়ে ধুনু আইতা ঘৰত আছে হবাই চুনু মুনু পোকৰা -পোকৰা ঘূৰি ফুৰিছে। নবৌ হতে কি কৰিছে?
আছে ঘৰতে আছে।
নবৌ হতৰ ভাল?
ভাল-ভাল।
অ', হেৰিহঁতৰ ঘৰলে গ'ল অ, এহতৰ সৰুজনী পলাই গৈছিল যেন আকৌ ঘূৰি আহিলে ন নে আছে?
কা
তহঁতৰ এই পাছফালৰ মানুহ ঘৰ।
অ, গ' ল অ, হেৰি এই তহঁতৰ তালৈ যে গৈছিলে যে?
অ,
তাৰপা ঘূৰি আহি আকৌ আনালেগৈ।
অহ', তাপা তহঁতৰ কাষৰ ঘৰ জনী
গ'ল
হে হেই অ ভাই কলে যেন গৈছিল অহা নাই আহ মিতি কইলা নাই
ক নাই কৰা
বিয়া পাতিব নে কি বিয়া পাতিব নে কি
পাতিব বি এ পাছ কৰিলেহে বিয়া পাতিব
এহে ঘলে আহ আহিছ নে এতিয়া কি নো
এ নাই অহা মিতি নকৰিলে নাহে নহয়
আহ উম
তৰ ঘৰৰ ওচৰ ছোৱালী হেত পৰীক্ষা এদাই হল ন
হল এনে পৰীক্ষা কালি পৰ খি কালি এদাই হৈছে নেকি
আহ লৰা
লৰা পৰীক্ষা আদাই হল কেতিয়াবাতে হল চাইনে এনে পঢ়া শুনা নাই নহয় গৰু হৈ হৈ গৈ আছ আহ কেলে নপহে নে কিনো অকল গাঁও ফুৰি ফুৰাই এই হেৰি এই ইহতৰ ঘৰলে গ'ল তাৰপৰা আহি ইহ তলে গ'ল তাৰপৰা আহি হেৰিয়ৰ ঘলে গ'ল অকল টলৌ টলৌ কে স্কুলৰ পৰা আহি গাওঁ ফুৰি ফুৰিছে অ'। কৰিছো কৰিছো।
অ' ফোন এটা কৰি খবৰ এটা ল'ব পাঅ নহ।
ক অ তই সিহঁতৰ কথা সুধিছ মই এই আমাৰ সহঁতৰ কথা সুধিছ বা।
এটা কথা না কম
অ মই সিহঁতৰ কথা নাজানো সিহঁতৰ হলে মই ফোন নাই কৰা। কোনটো হেৰি অহাতত থকাও নকওঁ।
তহঁতৰ ঘৰত থকা ওচৰৰ মানুহ ঘৰ কথাহে সুধিছো।
অ নাই ক ফোন মই কোনটো মানুহটোৰ হাতত থেবাৰ পৰাাৰ নকওঁ।
অ মানজনীকে ফোন নাই।
নাই।
উম। ৰাতি ফোন এটা কৰিব পাৰ নহয় ঘৰখন কেনেকে আছে সুধিব পাৰ নহয়।
আমাৰ ঘৰত নাচায় ন সহেঁতে
কেলে?
এনে আমাৰ ঘৰত এনেকেই থাকে দেখোন কাৰণ ফোন কৰিলে বেয়াহে। হা।
আহ।
নাই মুখখন সেও ভাল নহ'ব হণ বাপা কিবা লাগিলে নে নাই লগা। মোক খন ইমান ভাল নহয় ভাল নাপাওঁ চুমে ভাল মানে চুমে আজিকালি ভাল নোপোৱা হল। চুমা এৰি ন মিছাকতি চ তাকতিয়া দ কলে যে সেইটো কাৰণে। মুখখনৰ ভাষা কেইটা ভাল নহয় কিয়?
মুখখনে মাত বোুল কৰি থাকিব লাগে ওচৰ সীমীয়া মানুহ পেটত যি থাকে থাকক আৰু।
চুমক নিজে আগত মাতিলে নহয়। নিজে গম কালে যেন বেয়াকে ক'লো ব বুলি মাতে যাম। ভাত বুল কৈ থাকে চঙা আহিলেও চিপচ টিপছ লৈ আনে নহয় সিহতলে। উম।
চুমে ফোন কৰিছে নে?
চুমে ফোন নচান আৰু তাত থাকিলে তহতে মানুহটোৱে ভয় খোৱাই থাকে ম নো এওঁলোকে অকণ সাহস দিয়া সেনে বয় খুৱাই থাকে।
কেলে?
বা কিবা এ স মেটকুুৰীয়ে নে কিহ কান্দিছিল এনেকে ভয় খুৱাই থাকে মই বৰ ভাব পাওঁ। ভয় লাগে ন। কেইবাদিনো অকলে থাকিলো মই।
সকললে থাকিব লাগে সদায় ন লগতটো ক কোনে ৰখিব সদায়।
অকলে থাকো মই স মাজত এ বয় খোৱালোকৰ হেৰি নিদো নহয়। হেৰি নকওঁ যেন। সহটো কি বুলি কয় সেইটো কাৰণে থাকিলো তাৰাপা এতিয়া বেয়া পৰা হলো থাকিলো। ৰাতি খাইতে আহি খালে কি হ? উম।
নোখোৱাই আহে ৰ অকলে থকা মানুহজনীক ৰাতি ভুৱৰে।
লোকে সাহস দিয়ে সেৰাতে ভয় খোৱাই। উম। উম ম আ পাওা যাব লাগে যাওঁ মাতিবলেকে মাতিছিল।
অ' বৰ্তাহঁত ঘৰলে গৈছিলি নেকি?
এ সেইদিনাখন চোম লগত আহোতে গৈছিলোঁ, তাৰ পাছত নাই যোৱা।
যাব পাৰ দেখোন আবেলি।
এ, এপাক ঘূৰি যাব লাগে ফালে পানী বোকা হ'ল যে।
আহ।
আহ। হ'ব দে, হ'ব। পাছত ফোন কৰিবি।